হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ', শুনিছোঁ।
বাহিৰত এইফালে ওলাই আহাচোন অলপ।
কোৱা।
কি কৰি আছা?
ঘৰতে আছোঁ এনেই। তই হেৰিত যাবি জানোঁ? এ যাবি জানো
হা?
অ', যাবি জানোঁ?
তই যাবি নাযাওঁ।
আৰে যাম হেৰি আকৌ হেল্ল'
অ শুনি আছো
এ বা
কত
এই ভাত এ ম ফোন কৰি আছে বকিলপা
এতিয়া ফোন টো ৰিচিভ নকৰিবি গম পাইছ নাই ফোনটো ৰি চিভ নকৰিবি বোলো
অ অ সেই কি কয় বোলে হেৰি কব ক এয়া চবে যাব
কোন কোন
বগি খোচালি যাম অক হেৰি যাম প্ৰথমতে অ তালৈকে যাম বোলো এইয়াত
এই হেৰিয় এইয়া হেৰিলেকে আহঁত গুৰি ওচৰলৈকে আহ।
অৱ তাৰ পিছত আহিব আহি পিনে নহ'লে নামঘৰত যাম। অ তাৰপিছত আহি পিনে নামঘৰত হেৰি, কি কৰিম নেযাং।
তালেকে নাযাওঁ। চাদ মেখেলা পিন্ধি যাবি নে নেযাওঁ নাম ঘৰত!
নামঘৰত যাম, খিচিৰি খাবৰ কাৰণে চাদৰ মখেলা পিন্ধিবলে।
তাৰ পিছত আকৌ গুচি আহিবি আ।
খাই পিনে গুচি আহিম।
উম কেইটা বজালে থাকিবি তাত
এ ত কচোন বাৰু চবে যাব আক তই নাযাৱা
তাকে ভাবিছো, জাও নাযাওঁ বোলো
যাম বোলো খিচিৰি চিচিৰি খাই পেলাই গুচি আহিম
কেইটা মান বজাত যাবি
খিচিৰি জেটা বজাত দিব খামাৰ আহ তাৰপিছত অলপ দিন থাকি গুচি আহি মুঠতে
টোপনি খতি হ'ব বোলি নাযায় মই
উম টোপনি খতি মন নাযায় খিচিৰি আজি ভাল লাগিলে অলপ গলো অক খাই খাই আহিলোঙ ক
আজি কত গৈছিলি
হাইত এ মন্দিৰত
উম দুইটা একদম
হাঁহি উঠিছে মো তাতে অপ
দেই গৈছোঙ গৈছোঙগে বাটতে লগ পামি আৰু তই মই
নাই ৰখিব পাৰিলো হয় হয় ঠিক আছে পখিলাবা পখিলাবা কৈছে অ বোলে এই লাষ্ট লাগে অ থাক দিয়া বোলো যাঙগে মই লচ লাগিতিব ক বিচায় আহ ইছে স পাৰে তই কাৰ লগত কথা পাতিব
হেল্লো' উম তাক কৈচোন ৰৈহ একদম ফ ব ক'ত ক'ত গৈছে বোলে একদম উম, চাদৰ মেখেলা পিন্ধি গৈছে বো
অ', হেৰি গৈছিলোঙ আক' মন্দিৰত অ', হনুমান মন্দিৰত, এই ফাচ টাইম যোৱা যে মই ইমান ভালকে বুজিছো নাপালো হয় তাৰাছত ইমান ভালকে সেৱা চেয়া কৰা নহ'লে, মংগলবাৰ আৰু শনিবাৰ যাব লাগে অহ।
শনিবাৰে যাব লাগে জানো
অ শনিবাৰ মঙ্গলবাৰ যাব লাগে বাকী বা নালাগে আছানে এ ভালকে লাল এ ভালকে লাল লং খীয়া হয় কি নিবা লাগে কি
অ অ অ এ মন্দিৰ চন্দিৰ যাবা লাগে দে এবাৰ ভাজ গৈছো চাগে মন্দিৰত
অ ভাজ গৈছো যাবাগে ভালে তত এইখন পাৰ্কখন লগা অলপ
টোৰ ঘৰত
সেই হল চব জাঙাব
খুটজা
এই সেইখনতে যাম। বাকী বেলেগো কাৰো নাযায়ে, সেইখনতে গৈ আছো মানে সেইখনত কি বোলে এইখিনি কি বুলি কয় বোলে হেৰি
বাঘ ওলাব।
উম, ক'ত? অ', এইখিনিত অ। আমি গৈ মই গৈছো ন সেখনত অ। অ', এইখনত অ। এই মাজ আলীকে সোমাই যাব লাগে। পাহাৰৰ ওচৰত হে না, পাহাৰৰ পিনে সোমাই যাব লাগে। অ', গৈ পোৱা নাই ন। কৈছে মানে চবে পাহাৰৰ সেইপিনে যাব লাগে বুলি, গৈ পোৱা নাই। তই বাহিৰলৈ অলপ ওলাই আহচোন, মাততো ভালদৰে অহা নাই, শুনিছ নে নাই?